হেল্ল', অ'।
অ শুনিছানে?
অ শুনি আছো, তুমি কি কৈছা।
মই চাদৰ এখনৰ দহি ব দহি বতি আছিলো।
অ'।
তাকে আবেলি মানে মাহঁতৰ ঘৰ ফালে যাব লাগিব।
অ', অ'।
নে লৈ যাব লাগিব এইখন আৰু, ধুম ধুম কৰিছো।
উম।
খোৱা বোৱা কৰিলা।
খোৱা বোৱা কৰা নাই ইয়া দালি বইল কৰি আছে।
অ খোৱা হোৱাই নাই।
খোৱা হোৱা নাই অ'।
অ'।
দালি বইল কৰি আছো বইল কৰি লৰাক দি পেলাই আমালৈ তেল মাৰি দিম আৰু।
অ অ'।
এনেকে তেলতো খুওৱা নাই যে।
অ নাই নালাগেও দিয়া এতিয়া খুৱাবলৈ, উম।
সেইকাৰণে বইল কৰি ৰ প্ৰথম প্ৰথম।
অ'।
উম।
বাকী খবৰ খাতি ভাল আৰু ন?
খবৰ ভালেই, তোমাৰ?
অ আছো দিয়া, ভাত বনালো ৰাতিপুৱাই। তাৰপিছত, এতিয়া খালো অলপ আগতে।
অহ।
এ বৌ এগৰাকী ঘৰত আহিছিলো। তাতে তাতে মানে খাব দিলে। মই ঘৰত বনোৱা খিনি আছেই তেনেকে।
অহ হ। আমাৰ ৰাতিপুৱা ৰুটি খোৱা গল যে। ভাত খোৱা নকলে সেই এতিয়া ভাত ভাত হ'ল আৰু দালিটো বইল হৈ আছে।
উম উম।
তাকে।
আৰু কি বনাবা?
আৰু কি বনাম মানে হেৰি দালিতে হেৰি দিছোঁ কঁঠাল গুটি। আকৌ অকন কোমোৰাও দিছো।
অ আজি মইও কোমোৰাই বনাইছিলোঁ।
অ মাছ গোটা ফ্ৰাই। সেয়াই চিম্পল কে খাম দিয়া তেনেকুৱা আৰু নাই একো। ছবে যদি কই বইল খাওঁ ডালি বইলে হব।
অহ। আৰু এতিয়া একেবাৰে ইমান পানী হৈ আছে চবফালে ন।
অ শুনিছো তাকে, আমাৰ এই ফালেও- দলঙৰ ফালে অ আমি এনেকে ওলাই যোৱা নাই। বেলেগ বেলেগ মানুহ গৈছে যে গাঁৱৰ। হে দেখি আহি কৈছে, পানীয়ে পানী অঁ, হৈছে বুলি।
উম, উম। অঁ, আমাৰ এইফালে বাৰু এতিয়াও পোৱাহি নাই। কিন্তু সেই যোৰহাট, শিৱসাগৰ চাইডৰ মানুহখিনি দেখি মানে বেয়া লাগিছে। ইমান একদম ছালৰ ওপৰলৈকে পানী হৈছে ন'?
অঁ।
সেইটো চাইডেটো এনেই পানী নহয়েই। এইবাৰ একদম পুৰা পানী হৈ গৈছে।
অঁ।
এ বিশেষক মানে, ল'ৰা-ছোৱালীবোৰ দেখি বৰ বেয়া লাগিছে খাবলে একো পোৱা নাই।
অঁ, সেইটোৱেটো এতিয়া অকণ সহায় সুবিধা কৰিব পৰা হ'লে
এই সেইটোৱে। মইয়ো তাকে ভাবি আছো মানে, কেনেবাকে মানে অলপ পইচা-পাতি থকা হ'লে। গৈ মানে সহায় কৰিবলে ন'?
নিজে চলিবলে নোৱা ৰি, নাই ওঁ চলাবলেটো মই গাই দিয়াচোন।
হোঁম।
নিজৰে অসুবিধা হৈ আছে কি কৰিবা।
মানে, ওচৰে-পাজৰে হোৱা হয় এনেকে কাৰোবাক মানে, লৈ আহিব পাৰিলো হয় সৰু ল'ৰা-ছোৱালী। তেনেকে ভাবি আছো মানে, ওচৰতে যদি হোৱা হয়, লৈ আহিলো হয় কাৰোবাক, কাৰোবাক ৰাখিলোহেঁতেন আমাৰ ঘৰটে এনেকে ভাবোঁ। এতিয়া ইমান দূৰত উদমহ্ বেয়াও লাগি আছে। আৰু ভয়ো লাগি থাকে ৰাতি মানে, টোপনি নাহে কোনোবা সময়ত আমাৰ ফালেও ঘপকে আহি যাব নেকি সিহঁতৰ নিচিনা? মানে, সেইটো চাইডেও তেনেকুৱাই হ'ল ন'? মানুহে একো যা-যোগাৰ
আমাৰ ইয়াৰ মা- ওচৰৰ মানুহবিলাক বাও অকণ এলাৰ্ট হয় আ
অঁ।
মানে হেৰি, তোমালোকৰ ওচৰতে নেকি?
আমাৰ অকণ ওচৰতে দিয়া। বাটলে ওলাই গৈয়ে দেখা পায়।
অঁ, তেনেকুৱা হ'লেতো আৰু ভয় লাগে ন'? কিবা গৰাখহনীয়া আৰু কিবা-কিবি এনেকুৱা হয় বুলি।
উম, সেইটোৱেইটো। এতিয়া ওচৰ মানুহ বিলাকে এলাৰ্ট হৈ থাকে যে আমি তেনেকে ওলাই কৈ নেযাওঁ।
অঁ।
ল'ৰাক লৈ ওলাই যোৱা হোৱাই নাই মানে, নেযাওঁ যে সেইফালে। এনেই মাহঁত গ'লে চাই-মেলি আহে। নাপায়, নাপায় এনেই যোৱাভাই চোৱাটো বেলেগ কথা আৰু।
অঁ, এনেই দেখাতো বেলেগ কথা, এনে পানীকে চাওঁগৈ বুলি যাব নালাগে, নাপায় বোলে। তাকে আৰু কেতিয়া ক'ত কি হয় ন'? একো গম পোৱা নাযায়। এনেই সেইটো চাইডে পানী নহয় ইমান ওখৰ জেগা। এতিয়া তেনেকুৱাতে হৈছে আমিয়ে বহুত শান্তিত আছো আৰু।
অঁ।
সেইটো চাইডে নাই আমাৰ ইফালেতো পথাৰতো পানী নাই বাৰু। ৰোব
অঁ! উম-উম।
এনেই তোমালোকৰ খেতি-বাতি কৰে নে?
আমাক খেতি-বাতি নকৰে দিয়া। নাই তেনেকুৱা।
অঁ! নকৰে যদি ইমান চিন্তা নাই বাৰু। আমাৰ মানে খেতি কৰেতো।
নহলে বেয়া লাগে আৰু।
বেয়া লাগে অঁ! আৰু-আৰু এজন মানুহ দেখি থাকো কিবা ধনীৰাম চেতিয়া নেকি? সেই মানুহজনৰতো ইমান ডাঙৰ-ডাঙৰ বাগান। আমৰ বাগান, লেচু বাগান এইবোৰ চব উটুৱাই লৈ গ'ল। গৰা খহনীয়া হ'ল।
উম।
একদম বেয়া লাগি গৈছে দেখি।
উম-উম।
ইমান কষ্ট লুকাই থাকে ন খেতিয়কৰ মাজত। কিমান কষ্ট কৰি এখন বাগান বনোৱা যায়। ত ঘপককে যদি এনেকে দুদিন-তিনদিনতে নাইকিয়া হৈ যায় কেনেকুৱা লাগিব ন।
উম! হয় দিয়া।
আমাৰ বাৰু তেনেকুৱা বেলেগ হেৰি নাই কিন্তু আমাৰ পথাৰত পানী একেবাৰে নাই মানে বৰষুণে নাই আমাৰ চাইডে।
উম
সেই কাৰণে মানে ৰোৱা-চোৱা পতা হোৱা নাই। আমাৰ মানে খেতিয়ে কৰেটো এইটো চাইডৰ মানুহে।
অঁ! আমাৰ এইফালে খেতি নকৰে বাৰু।
অঁ! এনেই ওচৰত খেতি-বাতি কৰে চাগে?
আমাৰ-আমাৰ এইফালে নায়ে তেনেকুৱা আৰু কিন্তু আমাৰ মাহঁতৰ ঘৰৰ ফালে আছ আছে।
অ-অ!
সেইফালে মাহঁতৰ ঘৰৰ ফালে আছে বাৰু ওলাই গৈও দেখা পায়। সেইফালেও দেখা পাই, ইয়াত নাই।
অঁ!
এতিয়াৰ ৰিটৈলৰ চাউলকেইটা কিনাই চাউল কেইটা আউ।
উম-উম। অঁ! য'ত যিটো আৰু ন?
উম।
অঁ
অঁ! এতিয়া কলং-চলং আছে যদি ভয় লাগে। কলং নে নে নদী?
কলং-কলং।
কলং অঁ!
সেইটোৱেইটো ভয়।
অ! আমাৰ মাহঁতৰ ওচৰতো এখন আছে। ইয়াতে নাই বাৰু কলং কপিলি এনেকে অ অলপ দূৰত এখন আছে সোনাই
অ অ অ অ
কিন্তু পানী চানী নাই এতিয়া
অ আমাৰ এফালে হৈছে অলপ মা কোৱা মতে আৰু আমি সেইফালে যোৱা নাই বেলেগৰ মন হেৰিত শুনিছো আও
উম উম
তাকেহে
এয়া এতিয়া মানে য'তে ত'তে মাথাউৰি বিলাক বনাইছে অ ৰা স্তা বিলাক উঠাইছে মানে পানীতো যত হৈছে মানে সেইটো বৈ যাব নোৱাৰে ন বেলেগলৈ
উম হয় দিয়া
উ যতেই হৈছে মানে তাতে আছেই তেনেকোৱা হৈছে মাথাউৰিবিলাক য'তে ত'তে বনাইছে যিখিনি জেগাত মানে পানী সোমাইচেগে সেইটো ওলাই যাবলৈ আৰু সুবিধা নাই
উম আমাৰ এইফালে মানে য'ত য'ত আমাৰ নতুন চাৰিআলি পুৰণ চাৰিআলি তেনেকোৱা আছে এ কলঙৰ পানী আমাৰফালে আহিলে সেয়া পায়গৈ
অ
সেইটোকাৰণেই পৰি যায়গে
অ অ
ভিতৰত অ অ
এনেই আমাৰ এইফালে যোৱা বছৰ আগৰ বছৰ অলপ পানী আহিছিলে
উম বহু
এইবাৰ নাই বাৰু
অ
এনে জাগিৰোদৰ চাইডে সেইদিনাখন যোৱা দেওবাৰে বৰষুণত একদম বহুত পানী হৈ ছে বোলে কলং বিলাক নদী বিলাকতো এতিয়া কিলিং নদী এখন আছে তাতো পানী ভৰি গ'ল
এহে এ তেইশ বাইশৰ সেইটোৱে তাৰপিছত পৰা নাই
অ অ বাও পানীৰ পৰা আমি বাচি আছো এইটো বহুত ভাগ্য আৰু ন
নহ'লে এই ল'ৰা ছোৱালী লৈ কি কৰিবা আও গৈ ক'ত যাবাগৈ হয়নে।
উম উ উ উ
লৰা সাৰ পাই আছে।
লৰা সাৰ পাই আছে সাৰ পাই পেলাই ইয়াৰ বাপেক ঘৰতে আছে যে মোক দেখিলে পাকঘৰত ভাত বনাই থকা দে ঠিকে আহিলে কোচলে অ অ
মে খেলি আছিলে চাগে খেলি আছিলে চাগে
খেলি আছিলে অ উম
অঁ নেদেখা এনেও মাকহঁতক নেদেখা লেগে একো নাই দেখাৰ পিছত আৰু-
অঁ দেখা লগে লগে নৰখে আও কাওলেকে। এ উম' বা। দাদা এ এ এ। সেয়া এ লগতে ব্যস্ত আও, শুই আছিলে সেই তেতিয়াই দালি চালি অকণ বহাই দিলো।
অঁ।
তাতে মাও গাটো বেয়া ভাল নহয়। শুইৱে আছে।
অঁ'
ইয়াক ভেকচিন দিও আনিলো আজি আকব- নমহীয়া ভেকচিনটো চাৰিটা দিছে একদম।
হয় দিয়া, এই বহুত বিষ হয় নহয় এইটো।
উম'সেইকাণে অকমান খেলি কৰি থাকোঁতেই বনাই আজৰি হৈু হৈছো ৰ'বা। আগৰ বিষে জে উঠিলে ক'তো একো কৰিব নোৱাৰে। অঁ' ঠিকাই নি।
উম' এনে আগতে ভেকচিন দিওঁতে জ্বৰ উঠিছিল নে।
উঠি উঠিছে, মোৰ মানে- ভেকচিন দিয়াৰ সময়ত দিনটো চাই লওঁ আৰু বেছি উঠিছেনে কম উঠিছে। যদি কেনেবাকে কাতচিত বছি ৰাগ- ভাবা তেতিয়াহে মানে এক টোপাল মান খুৱাই দিওঁ আৰু জ্বৰ ঔষধ।
অঁ'
এনে নোখোৱাওঁ লগে লগে নোখুৱাওঁ।
অঁ হয় লাগে আকণ লৰা- ল'ৰা ছোৱালী অসুখ হোৱা বুলি ক'লে আও চিন্তাই।
হয় দে। উম'
তাতে চাৰিটা দিছে যদি উঠিবই কত-
অঁ চাৰিটা ডিছে একদম।
হেৰি কৰিবা এই বৰফ বৰফ লগাই লগাই দিবা হেৰি খিনি। বেজি দিয়া ঠাইখিনিত অঁ'। তেতিয়া ভাল হ'ব, সোনকালে বিষটো কমিটো যায়।
ৱ উম ইমাকে দিছে বেজি আজি।
পাৰিছো দিয়া এইবিলাক আৰু যেনে তেনে সাৰিছো বাৰু আমি।
উম' দিয়া। ৰাখো এতিয়া অকমান পিছত ফোন কৰিম, অঁ হ'ব দিয়া। অঁ অঁ, অও।